হেল্ল' অ শুনিছা নাই।
অ শুনিছো শুনিছো কোৱা মইতো এতিয়া জিমৰ পৰা আহিছো
আচ্ছা জিমৰ পৰা কেইটা বজাত জিম যোৱা এনে
মই যাওঁ ছটা মান বজাত
ছটা মানত ন আজি কি মাৰা হ'ল পিছে জিমত
আজদাৰ
লেগ আৰু চল্ডাৰ আজি বুধবাৰ ন ঠিকে
তুমি যোৱা নে নোযোৱা
মই গৈ আছো মই মৰ্ণিং
বচ ৰাতি পুৱাই যোৱা
অ ৰাতি ৰাতিপুৱা তোমাৰ কেইটাত চাৰে সাতটাৰ পৰা সাতটাৰ পৰা এঘাৰটালৈকে।
বা সাৰ পাই যোৱা নে।
অ আৰামত।
আৰামত
আৰামত
এহ
তাৰ পিছত এতিয়া চাপ্লিমেণ্টি কি কি লৈ থকা হৈছে?
হেল্ল'
অ চাপ্লিমেণ্ট কি কি লৈ থকা হৈছে এতিয়া?
কিহৰ
জিম গৈ আছে চাপ্লিমেণ্ট কিবা লৈ আছে নে। প্ৰটিন কেইটিন কিবা লৈ থকা হৈছে নে কেইটিনটো কিহৰ
কেইটিন্টো মচেল প্লেছ।
মাচল প্লেচৰ ৰিজাল্ট দিছে জানো।
লৈছোঁৱা তুমি
মই লৈ চালোও মানে
কি এবো এবো কাম নজনা নিকি
না জি এন চি বেষ্ট লাগিছে মানে জি এন চিটোৱে ভাল মানে মোৰ
মইতো চাজেষ্ট কৰো। মাচেল প্লেচ আৰু এটা ওৱেল কৰত এই দুটাই
ৱেল কৰটো মোক শুট নকৰে।
বেলকৰটো মোকো শুট নকৰে মোৰ লগৰ এটা আছিলে সেইটো খাইছিলো ত
ৱল কৰ মাচেল প্লেচ মোক মানে বাকী কেইদিন ব্ৰেণ্ড একোৱে চুত নকৰে। মোক অকল জি এন চি টোৱে লাগে। কিয় মানে
উহুম ৱাহ মো মাচল প্লেচৰ মোৰত টো মাচল প্লেচৰে মই ষ্টাৰ্টিং পৰা মাচল প্লেচৰ ইউজ কৰিছোঁ।
অ মাহেকত কিমান পৰে মাচুল প্লেচৰ এনেটো এশ গ্ৰাম কিমান পায়।
উম এশ গ্ৰামৰটো মোৰ পাঁচশ আৰু মই যোনটো লৈছো ছিল চাৰিশ গ্ৰাম সেইটো তোমাৰ পোন্ধৰশ নে দুহেজাৰ ইমানেই
বঢ়িয়া তেন্তে হেৰি জি এন চি তেন্তে অফাৰ লৈ ল'ব পাৰা এতিয়া জি এন চিত বঢ়িয়া অফাৰ দিয়েটো।
এই ন মোক মাচল বেজী কিবা এটা শুট কৰে আৰু।
অ অ ত মানে দামতটো বেছি। বেছি হৈ যায় আৰু যিহটো তোমাৰ হেৰি পৰে। জি এন চিত তুমি দুটা এশ গ্রামৰ দুটা পাই যাবা চাৰে সাতশ।
বাহ
মানে দুশ গ্ৰামে হা
স্ত্ৰেন্তৰ
ষ্ট্ৰেন দিব পাম্প দিব।
উম উম ৱাটাৰ হ'ল্ড হয় ভালকে।
বঢ়িয়া হয় কৈছো কি এসপ্তাহত ৰিজাল্ট পাই যাবা।
ৱাহ এসপ্তাহত। এই ম মোৰ ৰিজালটো পাইছো আৰু ভালে ভালে খিনিয়ে ৰিজালট পাইছো। উম কি কি কি?
মই বোলো অ মই বোলো জি এন চি কেইদিন চাৰিটা এতিয়ালৈকে মানে চাৰিটা হেল্ল'
হ অ
অ অ শুনি আছো অ নেট
পুবডিম আছে পুবলিম কোৱা কোৱা
পিছে পঢ়া শুনা
এতিয়াও শুনি পোৱা নাই
এতিয়া শুনিছা
অ কোৱা কোৱা
মোৰ ওচৰত পঢ়া শুনা কেনে চলিছে এতিয়া। চেকেড ইয় কম্পীট।
চেকেণ্ড ইয়ৰ কম্প্লিট। এডমিচন এতিয়া কৰা নাই এতিয়া ভাবিছোই টিই কৰিম নেকি
ততে হেৰি কৰিলা এপ্লাই কৰিলা।
এপ্লাই এতিয়া আহিবহে বিশ তাৰিখে আছে জুলাই।
ক'ত এপ্লাই কৰিব বুলি ভাবিছা।
আইটীয়া আইটীয়া। আইতিয়া সেইটো যে। তোমাৰ কি ক জাহাজতৰ পিন্ধনে নাই এটা।
সেইটোতো এপ্লাই আহিলে না মইতো এপ্লাই কৰি আহিছো
অ এপ্লাইটো স্পট এডমিশন হ'ব নহয় প এডমিশন তাতে তাতে কৰিব পাৰিছো বিছ তাৰিখে প ডাইৰেক্ এডমিশন লব পাৰি ন তুমি এইচ এছ এল চি লৈছ নে ছেকেণ্ড ইয়োৰৰ।
মই এছ এছ এল চি আছো
উম সেইটোোৱে মই সেইেমমান ভাল যোৱা নাই।
নাই নাই চছেকেণ্ড তেনেকে নলো নেকি এ এছ এল চ ল চবতে।
অ অ
আইটিয়াৰ ক্ষেত্ৰত মানে মেট্ৰিকটোৱে লাগে
মেজিকটয়ে লাগে বেছিভাগৰ আৰু কোনটো জিমত যোৱা তুমি।
এ আমাৰ আমাৰ ঠেলা মাৰ অনন্ত জিম বুলি কয়
হে ক'ত আছে এইটো
তোমাৰ ইয়াত ঠেলামাৰ বাপুজী ভৱন বুলি কলেই। গম পতে বাহি য দিম দেখাম দিয়
আমাৰতটো এইটো মোৰতটো বাৰবেৰিয়ান
বাৰপেন জেগাটো কোনখিনতে
অ এইেইটো হনুমান মন্দিৰ চাইছা তুমি এইটো যে বিশালৰ যে ডাঙৰ বিশালটো যে
অ গম পাইছো
অ তাতে বাৰ বি নামাৰ এটা জিম আছে তাতে
আতচ্ছা
মি ভাবিছো জিম চেঞ্জ কৰিম এতিয়া
জিম কিয় বা তাত কিমান মান্থলি জিম ফিজ কিমান
আমি কি এইট হণ্ড্ৰেড
মানঠিলি এনাজি ঠিকেই আছে আমাৰ পাই ভা নাকি
কিমান কিমান
ফাইভ ফাইভ
ফাইভ হণ্ড্ৰেড
উম
বাহ ফাই হণ্ড্ৰেড দিম বাই বলা
হা হা
যাবৰটো অকমান মানে আছে মানে মানুহ বেছি থাকে ন সেইকাৰণে মোৰ কৰিব মন নাযায়। ইমান
এ আমাৰো ব সেইটো কাৰণে মই তোমাৰ মৰ্ণিং সাতটাৰ পৰা এঘাৰটালৈকে
এই মই সন্ধিয়া ইমান যোৱা না ছটা তেতিয়া বেছিয়ে বহুত মানুহ আছে বহুত -
অ সেইটো এতিয়া বহুত মানুহ হৈছে এতিয়া মানে যাব এতিয়া গৰমৰ কাৰনে দুৰ্গা পূজাৰ আগে-আগে মানুহ যাব তাৰ পিছত - নোহোৱা হৈ যাব।
আৰে যিবোৰ বেছিভাগ মানে নকৰে এটা
নাই-নাই এই ধৰা জিম কৰে কিয় তেতিয়া কিবা এটা অকচন থাকে বাইছে লাগে সেইটোৰ কাৰণে-
পাই গ'লো আহি গ'ল।
অ গলে গল আকৌ খিনাই-শুকাই আকৌ অহা বছৰলৈ আকৌ দেখা পাবা তাক।
অঁ বা শকত হৈ যাব বা ক্ষীণ হৈ যাব।
অঁ তেতিয়া গম পাব যে নাই তেতিয়া আকৌ আহিব
অ আকৌ যাব লাগিব।
অ গৈছা নেকি? ঘূৰিব কৰিব ক'ৰবাত গৈছা নেকি?
আৱাজে অহা নাই তোমাৰ ভালকে
মই কৈছো ফুৰিব ক'ৰবাত গৈছা নেকি?
অ ফুৰিব-ফুৰিব গৈছিলো মাজত। এইটো কি কয় দোলাবাৰী দোলাবাৰী জেগাত।
বহুত দুচৰত পৰিলা কিন্তু দেই
হা কিয়?
বেলেগ জেগা নাপালা আৰু নেকি?
এনেই ফুৰিব-চুৰিব অৰুণাচল গৈছিলো।
আচ্ছা তেনেকুৱা জেগাত যাব লাগে এই দুলাবাৰী
দুলাবাইত মানে এনে নাইট আউট বুইছা।
তাকে লুংগি চাব বলক -
ৰিচেণ্টলি নাইট আউট গৈছিলো।
ন দোলাবাৰী লুঙি বাহিৰে বেলেগ একো নাই বাৰু
অ তাতে আৰু একে নাই অঁ।
লঙি চাব যাব লাগিব তাত। মই এই অৰুণাচলে গৈ আছো অৰুণাচল তোমাৰ জিৰাং গৈ আছিলো।
উম পাৰটি
হা
পাৰ্টি বোলো
ফুৰিব যোৱা তোক পাৰ্টি লাগে নাই আজিকালি।
অ তে কি পাৰ্টি নকৰা নেকি গৈ কিনি গৈ কিনি এনে ফুৰিকিনি চাই আহিছা নেকি আকৌ
কিন্তু তাত পাৰ্টি হৈছে তুমি যে ক'লা পাৰ্টি ফুৰিব যোৱা কাৰণে মই আকৌ পাৰ্টিও দিব লাগিব।
এ না মই কৈছো তুমি পাৰ্টি কৰি আহিছা ন সেইটো
অ পাৰ্টিক থৈ আহিছো বাৰু পাৰ্টি মানে পাৰ্টি কৰিব যাম জেগা চাবলৈ গৈছে তুমি মানে অৰুনাচল ক'ত ক'ত গ'লা
সেই অৰুণাচলৰ মই বেছি পাৰ ন কৰিলো মই এ বাৰ মাইল পাৰ কৰিলো বাছ
বাৰ মাইল ন
উম এইটো ভালোকপুং পাৰ নকৰিলোঁ টিকেট নললো চ
অ, আচ্ছা ক নহ ব ল'ব লাগিছিলে গৈ আহিলে হনা চৌখন টিকেট অনলাইন ডেৰশ টকা নেকি।
ৰি টিকেট বনালে কলৈকে যাব পাৰিম।
তুমি অৰুণাচলৈকে বনাব পাৰিবা। তাৰ পিছত অৰুণাচলৰ আগলৈকে বনাব পাৰিবা। তুমি
অ 'আগৰলৈোকে মানে আগলৈকে ছ কি তাৰ তাৰ আগত আৰু পইচা লাগে নেকি?
অ' সেইটো সেইটো হিচাপত পইচাটো তোমাৰ কেইদিনৰ মানে কেইদিনৰ কাৰণে বুজাবা সেইটো কাৰণে পইচা কৰিব না।
বা।
অ' তোমাৰ মানে টিকেটো তেনেকুৱা নহয় যে তুমি ধৰা এদিনৰ কাৰণে বনাইছা তুমি আজি প ঘূৰি আহিবলৈ পাৰিবা বুজি পালা।
অ' আচ্ছা এদিনৰ কাৰণেও বনাব পাৰি নেকি?
আহ।
আহ ভালে আছে।
টিকটো আকৌ অনলন কৰি তুমি তাত আকৌ হেৰি পুলিচ গাড়ী নাম্বাৰ প্লেট লিখিব, বয়স লিখিব। ফোন নাম্বাৰ লিখিব লাইচেন্ঞ্চ দেখাব লাগিব।
লাইচেন্ঞ্চো লাগিব নেকি?
অ' যিমান দূৰ যে তুমি ট্ৰেভেল যাবা লে তুমি ধৰা বেলেগৰ গডী গৈ আছ তেতিয়া নালাগে। নিজে ধৰা স্কুটি বাইকৈ যাম বুলি ভাবা য়া তোমাৰ লাইচেন্স হেলমেট চব চাব।
অ'এনে গাড়ীত গাড়ীত গ'লে নালাগে ন? গাড়ী-চাইটো গ'লে তুমি গৈছা?
মই স্কুটী লৈ গৈছো।
লাইচেন্স আছে?
মোৰ নাই। বাহে ক বাৰু আছিল ন বাহে কলে মোৰ লাইচেন্ঞ্চ মই চলামলে বাহে চলাবই নাজানে লাইচেন্ঞ্চ উলিয়াই দিছে।
বা, এই কোনোবা কোনোবা থাকে নহয় এনেই টো পাৰ কৰি দিয়ে। পুলিচ ধৰিখিনি পুলিচে ধৰিব বিচাৰে ধৰিব নোৱাৰে না মোৰ লগৰ এটা আছিলে।
নাই সেইটো তেনেকে গলে আকৌ আগত ধৰিব যে।
হে, হে।
মত ধৰা খাব যে কাৰণ আগত চোৱা তুমি ধৰা এনেকে নভাবা যে, আমাৰ তেজপুৰৰ ৰাস্তাত যিমান ডাঙ গলিয়-গলিয় তাত গলি চলি নাই। চিধা পাহাৰৰ পৰা অলত।
অ' এতিয়া মাজতে অৰুণাচলত এইটো লেণ্ড শ্লাইড হৈ জানাই নে নহ জানো।
এইনে দেখিছো এতিয়া।
অ' পাহা পাহাৰ এনে চিধা ত তলক পৰি গল চিধা।
আহ এইটো পাচিঘাটত পৰিছে এইব বেলেগকে ভাঙিছে এইটো।
আহ ত মদ চাইখিনি আছৰিত্ বাঁহ কেনেকে?
এটা যে এটা যে ৰখি আছিলে তাত স্কুটিখন লৈ পেলাই।
অ' সেইটোয়েতো এ মানুহ এ ঐ, ঐ বোলে চিঞৰি আছে কি?
ই বাচি গল কিন্তু দেই তাৰ লাক আছিলে। সেই চালা নহ'লে স বিন্দাছ ৰখি আছে কিন্তু ভয় ভূত নাই কিন্তু। অ' চাই, চাই বোলে জমৰায আহিছে ম তবাৰপা বাই বাই কৰি আছে তাপা নগলেআও কন্সেল ভাল লাগে। পিছে ভাত-পানী বনাৱা হল নে নাই?
নাই, বনাই আছে।
আচ্ছা আজি ন মোৰো একে চেম। আজি কি খোৱা বোৱা?
খোৱা-বোৱা বাৰু কি বনাব বা, ডিম-চিম বনাব চাগে। ডিম ভাত। উম প্ৰটিনো দৰকাৰী মই ভাত বেছি নাখাওঁ মই ৰুটিয়ে খাওঁ খালে
ঠিকে আছে ৰুটি নিজে বনাই খোৱা নে নে ঘৰৰ মানুহে বনাই দিব লাগে
অ ঠিকে আছে কেইটা ৰুটি যায় বাও
ৰুটি ৰুটিটো মই খাই আৰু যেন তেনকে চাৰিটা
কেইটা
চাৰিটা পাঁচটা
এ বহুত কম
উম বা ইমান মোটা মোটা ৰুটি খাব নোৱাৰি মোৰ মায়ে যি বনাই
খাইদুং
বা পাতল পাতল ৰুটি খোৱা চাগে
পাতল দাথ বুলি কথা নাই আৰু ৰুটি মোৰ মানে যাবই মানে
পাত পাতল হ'লে কথা নাই পাতল হ'লে মই মই ধেই খিনি খাই দিম এনেক কব
আচ্ছা দেখা যাব এদিন কম্পিতিচন
কম্পিটিশন লাগিবা নেকি কম্পিটিশন কোনে কিমান খাব পাৰে পাতল তাতল ৰুটি চাও